অ কি কৰি আছা?
অ মই এনেই আছো তুমি কি কৰি আছা
মইো এনে আছিলো মানে এনে ইউটিউব চাই আছিলো
অ তুমি ইউটিউব চোৱা
অ মানে ইউটিউবতো আজিকালি চবেই চাই আৰু এতিয়া তুমি ভাত খালা
অ খালো।
অ অ মই মানে এনে স্নেক্স সোৰ খাই আৰু ইউটিউব চাই আছিলোঁ নহ'ল মানে এনেই বোৰ লাগে ন সেইকাৰণে
অ' আজিকালি ইউটোবটো পুৰা এণ্টিটেইনমেন্টৰ কাৰণ আৰু ভালে লাগে।
অ সেইটোতো লাগেই আৰু আৰু আজিকালি ইউটিউবত মানে এনেকে তোমাৰ এডুকেচনৰ কাৰণেও মানে ভিডিঅ' পাই যায়টো সেইটো ভাল।
অ' মইতো ইউটোবৰ পৰাই পঢ়ো।
অ মানে মইও পঢ়ি তাৰ পৰা পঢ়িয়ে দিছো বাৰু নিজৰ টেন-টোৱেলভ। উম,
স্কুলৰ পৰা বেছি আজিকালি ইউটিউবতে মানে বেছি ভালকে এডুকেশ্যন পায়।
অ' এতিয়া ইউটিউবতো তুমি আজিকালি চব শিকি যাব পাৰা ন। দা কুকিং, কিবা-কিবি শিকা আৰু যদি তোমাৰ নতুন লেংগুৱেজ শিকিব মন আছে। আৰু বেলেগ কিবা কডিং কিবা কিবি যদি শিকিব বিচাৰে সেইটোতো পোৱাই ন ইউটিউবত।
অ' ভাল মানে, ইউটিউবটো একদম ভাল প্লেট।
অ' আজিকালিতো ক্ৰিয়েটাৰ্চ বোৰো মানে বহুত পইচা কমাইছে, আৰু ইউটিউবৰ পৰা মানে ইনকামৰ অপৰচুনিটি এটা হৈ গৈছে ইউটিউবটো।
অ আজিকালি চব বস্তুৱে থাকে ইউটোবত চব টপিক যিও মায়া ওলাই যাব
অ, এইটো ভালে মানে কিবা এটা বিচাৰ মানে ফ্ৰী য তুমি পাইছা আৰু
অ, মানে অপৰ্চুনিটিও পায় টেলেণ্টতো দে খাব কাৰণে দূৰ কৰিব কাৰণে।
অ, সেইটোতো হয়।
ভালে আৰু।
তোমাৰ মাউ ভিডিঅ বন ভিডিঅ' বনাই।
অ', অ', মোৰ মাৰো ইউটিউব চেনেল আছে মানে মাৰো টেলেণ্ট আছে। কুকিঙৰ ত মই ভাবিছো টো ক'বাতো দেখাব লাগে তাৰ কাৰণে আমি মানে ন ইউটিউব খুলি দিছো মাক এতিয়া মায়ে নিজৰ মানে কুকিং কৰা আমি চিও থাকো।
অ, এইটোতো ভালেই মানে নিজৰ টেলেণ্ট দেখাব পাৰিছে আৰু নিজৰ পেশ্বন টো ফ'ল' কৰিছে ছে আৰু বেলেগ মানুহেও শিকিব পাৰিছে। ন এতিাক কেনেকে কি বনাই সেইটো শিকিব পাৰিছে।
আজিকালি মানে বহুত উম, বহুত চাকচেছফুল হৈ যায় সব ব কিমান এইবোৰ কৰি-কৰি। ইউটিউব চলাই নিজৰ কনটেন্ট ক্ৰিয়েট কৰি পেলাই
অ মাইকীমানুহ এটা ফ্ৰি এন্টাৰটেইনমেন্ট হৈ যায়টো ভালেই হয় কোনোবা য বৰ হৈ আছে তাত মানে এনেভিজ বোৰ চাব পাৰে মিউজিক ভিডিঅ বোৰ চাব পাৰে। আৰু এনে ভ্লগ বোৰ আহে কমেড ভিডিঅ' সেইবোৰ চাই মানে ভাল লাগে আৰু। সিহঁতৰ মানুহৰো টাইম পাছ হৈ যায়।
ভাল মান পইচাও কমাব পাৰে ইমান পইচা অমালি কলেজৰ চবে ইউটউব চলাই আছে
উম সেইটোয়ে কিন্তু এইটো মানে কেতিয়াবা মানে য বেছি সেইটো চলাই মানে সেইটো টাইম ৱেষ্টো বহুত হয় আৰু মানে এডিক্চনো হৈ য ন ইউটিউবৰ তেনে ডিচ্ৰেকট বহুত হয় অ,
পঢ়ালৈ পোৱালী বোৰ যেনেকে পঢ়া চোৱাত থাকিলে ডিষ্ট্ৰেক্ট হয়।
অ' বহুতে ডিষ্ট্ৰেক্ট হয়। আৰু মানে চব বস্তু তাত মানে চহিত তো নহয় ন'। কিছুমান মানে গলত ইনফৰমেশচনবোৰো থাকিব, গলত - গলত থাকিব। এনেই মিছামিছি সেইটো থাকিব, তো সেইবোৰ মানে চাইচিন্তি মানে বিশ্বাস কৰিব লাগে।
উম। সেয়া আজিকালি বেয়া মানে কিবা কিবিও খুলি দিয়ে বাৰু।
অ'। সেইটোয়ে আৰু মানে ইউটিউবত আজিকালি এনে চচিয়েল মিডিয় প্লেটফৰ্ম ন তাতো চাই। কমেণ্ট অভিউজ সেই আৰু টাটা প্ৰাইভেচী সেইটোতো থাকেই তা চচি তাতটো একো থাকেই বাৰু।
ভাল ইউটিউব মানে কিবা এটা শিকিব বিচাৰিলো য-চাৰ্চ কৰো তাত। চব ওলাইে যায় মানে চব শিকিবও পাৰে তাতে আজিকালি মানুহে মানে গীটাৰেও চাই লওঁ চবে ইউটিউব দিয়ে শিকি আছে।
অ এইটো ভাল কিন্তু মানে ভাল যদি আছে বেয়াও আছে আৰু মানে। ভাল ভালত ভালে বেয়াটো বেয়াই। আৰু আজিকালি টো বহুত মানুহে বিজনেচ নিজৰ বিজনেচো প্ৰমূচনো কৰে ইউ টোবতে ত, সেইটোতো ভাল মানে বহুত বেলেগ বেলেগ কম্পেনী যোনে মানে নতুন নিজৰ প্ৰডাক্ট লঞ্চ কৰিছে এইবোৰতো ইউটিউবত তেনেকে এড লগাই পেলাই নহলে এনে ভিডিঅ'জ বোৰ দিয়েও মানে প্ৰমোট কৰে।
বহুত আহে।
উম, বহুতে এড আহে।
বহুত আহে।
কিন্তু মানে ভালেই নু ব্ৰেণ্ড বোৰৰ কাৰণে সিহত ট কাৰণে মানে চবে চবৰ ওচৰত যায় যদি ভিডিঅ'জ বোৰ মানে কমতে হৈ যায়। পায়ে ছবেইটো ইউট টো চলায়ে ন, আৰু ইউটোবটো ছবৰ ফোনতে থাকেই আজি আজিকালিতো নতুন ফোন কিনিলে ইউটিউবটো থাকে এপ
ইউটিউবটো ডাউনলোড নকৰিলো।
অ আগৰ পৰাই থাকে। সেইটোৱে মানে বহুত ডাঙৰে এপ ন সেইকাৰণে।
উম, মই মানে ট্ৰাই কৰি আহিছোঁ স্কিনলী মিত্তো সেইটো কৰিবলৈ। বেছি বেছিমান ডিষ্ট্ৰেকো হৈ যায় পঢ়া টাইমতো।
অ' সেইটোতো হয় বাৰু। আৰু ভাল আৰু মানে তোমাৰ এটাত কিবা যদি পষ্ট কৰিছা তোমাৰ কটেন্টো মানে গোটে গ্ল'বেলি টে চবৰ ওচৰতে যাব মানে এটা জোগাতে নহয় আৰু তোমাৰ হল গোটেই ৱৰ্ল্ডৰ ওচৰত যাব। সেইটোতো ভাল মানে চবৰ চবে গম পাব ন?
অ' সেইটো তুমিওত বনোৱা।
অ' মই বনাও কিন্তু মানে এনে ইউটিউবত নিদিওঁ বাৰু বেছি। হেই মই ইনষ্টাতে দিওঁ।
অ' দিবা আৰু তেতিয়া মানে অকমান গ্ৰথ হ'ব।
অ' সেইটো মানে ট্ৰাই কৰিম আৰু।
উম, ভালেই। গ্ৰ' হলে পইচাও আহিব চাকচেচফুল হ'ব। অকমান
সেইটোয়ে এতিয়া কিন্তু মানে ইউটিউবত এটা বেয়া কথা মানে তাতো মানে চবে চবে মানে পষ্ট কৰিব পাৰে ন এ তাত মানে কিছুমান মানু হয় এনে নিজৰ নিজে ক'ব পাৰে কিহতে কোৱালিফাইট হয় কিন্তু সিহঁতে কোৱালিফাইট নহয়। তোলাই হীহঁতে মানে এনে মানে ভুল কিবা এডভাইচ দিব পাৰে। এনু হলে কিবা হেল নহলে ফাইটতে মানে মিছা মিছি ক'ব পাৰে আৰু মানুহ বোৰেতো এনে বিশ্বাস কৰি ল'ব সেইটোতো বেয়া হৈ যায় ন সেইটো কাৰনে চাই চিন্তি কৰিব লাগে।
অ', সেইটোতো হয়ে বাৰু।
মানে নিজে চাই চিন্তি ভাল আৰু
সেই মানে সেইটোও বা কি আজিকালি বহুত এনেকুৱা মানুহ থাকে যোনে ইমান কৰিব নোৱাৰে একো লাইভ চিপ বেছি পইচা চইচা নাই ফাইনেনঞ্চিয়েল প্ৰব্লেম ত হেয়াই তটো মানে এইবোৰ ইউটিউব কৰি কৰি পইচা কমাই লয়
অ সেইটোতো ভাল, সেইটো ভাল কিন্তু। ইউটউবতো শিকিবও পাৰে বহুত বস্তু শিকিব পাৰে অ আৰু মানে ইউটিউবত মানে বহুত বেলেগ বেলেগ বহুত যিমানে লেংগুৱেজ আছে চবৰ লেংগুৱেজৰ কন্টেণ্ন্ট থাকে ত সেইটোতো ভাল অ মানে তুমি এতিয়া অ য দি ইংলিছ ত আছে কোনোবাই ইংলিছ নাজানে ত ইউটিউবত এটা অপচন থাকে ন ত টান্চ লেট কৰিব ললে মানে, যোনে যোনটো লেংগুৱেজ বুজি পায় নে জানে সেইটো কৰি লৈ কৰি ললেও মানে পাৰে সিহঁতেটো, এইটোতো ইউটিউবত ভাল আলো মানে। শিকিব পাই ন এতিয়া নিজে যোনটো বিচাৰে সেইটো কৰি ল'ব পাৰে
অঁ সেইটোৱে ভালেই আৰু আজিকালি আজিকালি চব তোমাৰ ইনফ্লুৱেন্ঞ্চো হয় তাৰ ইউটিউবক চাই পেলাই আমিও ব নিম
উম ভাল কন্টেণ্ট দিলেতো ভাল আৰু ভালকে চব কৰিব লাগে
অ
কিন্তু বেছিহে লাগি থাকিব নালাগে আৰু নহলে মানে যত বছি ইউটিবতটো চলাই থাকে ফোন চলাই থাকে ত তেতিয়া মানে তোমাৰ খেলা ধূলা এ আজিকালি প যদি বেছি ইউটিউবত লাগি থাকে ফোনটোতে লাগি থাকে তেতিয়া যদি সিহতে খেল ধেমালি নকৰে সিহতৰ ফিজিকেল হেল্থত মানে অলপ ইফেক্ট হ'ব ন সেইটো বেয়া।
উম সৰু পোৱালি অ কোৱালী বোৰতো ফাৰ্ষট ইউটিউব খোলে আৰু
ক মানে লাগেইটো আৰু কিবা খাওঁতে খাওঁ কিবা খাওঁ কিবা কৰিলে ইউটিউবতটো লাগে ইউটিউব চাই চাইয়ে খায় অ আৰু আজিকালি টো মানে বহুত দেৰি দেৰি লৈয়ও পোৱালী বোৰ মানে ফোন চলাই থাকে ইউটিউব চলাই থাকে তো সিহঁত মানে শ্লিপবোৰো বেয়া হয় ন টোপনি নধৰে আমাৰসিহঁতে দেৰি লৈ ফোন চলাই থাকে অ মানে ইউটিউবত কিবা চাই লৈ নু শুনা হৈ যায় কথা সেইটোতো হয় বাৰু এতিয়া শিকাব লাগে আৰু সিহঁত অ ক ভালো আছে বেয়াও আছে এতিয়া
এইেইটোো কো তুমি সদায় চোৱা ইউটিউব টো কেতিয়াবা কেতিয়াবা
অ' মানে, মই যেতিয়া মোৰ এক্জাম দি আছিলো, তেতিয়া মানে ইউটতো সদায় আছিলে মানে। তাত পঢ়াতটো আৰু মানে তাতো মানে অনলাইন মানে ক্লাচ ছেচ বোৰ হয় ন লাইভ ক্লাচছ বোৰ হয় ত সেইটো কৰো ইউটিউবটো লাগে, ত' ইউটিউবতো সেইকেইদিন চলিছিলে, এইকেইদিন বেছি নাই চলা বাৰু। কিন্তু এক্জামৰ টাইমত মানে লাগিছিলে আৰু ইউটিউবটো মানে পঢ়াতে আৰু কিবা বুজি নাপালে সেইবোৰ বুজিবৰ কাৰণে
অ সেইটোয়ে
অ তুমিওতো মানে পঢ়িছা চাগে ন ইউটিউবত
ঘৰ কিবা এতিয়া হট ভিডিঅ' চাই থাকো ম।
উম।
মানে থাকেই ইউটউব বেছি মানে চলাই থাককা আৰু
অ', এইটোতো হয় এতিয়া তোমাৰ মায়ে তোমাৰ মাও কৰে ন' তোমাক তটো লাগিবই এইটো চলাবৰ কাৰণে। উ ভালে আৰু ইউটিউবটো বেয়া নহয় মানে ভালকে ইউজ কৰিলে ভাল নহলে বেয়াকে ইউজ কৰিলেো চব বস্তুৱয়ে বেয়া বেছিকে ইউজ কৰিলে।
আজিপতো সেইটোও আহিছে ইউটিউব কিটছৰ কাৰণে।
অ', অ'।
হয়তো অকল ছেফো হৈ যায় কিয় অকল এইকেইটা সেইবোৰৰে চলাব বুলি
অ' সেইটোতো হয় বাৰু অ' দিয়া হ'ব। হ'ব দিয়া মই ৰাখিছো দিয়া।
অ', অ', ঠিক।
অ', অ', ঠিক আছে বাই বাই অ', অ'।